আ খাই বৈ লৈ অলপ বহি আছো এতিয়া। কিনো কৰিম আৰু মোবাইলটোৱে পিটিকি আছো অলপ। মানটো
অ', এ ময়ো খাই বৈ লৈ পেলাই এতিয়া ওপৰত আহিছো দিয়ক শুবলৈ কাৰণে।
হয়- হয় নেকি অ', তুমি কি বনালা আ
এই মাংস আনিলো, ব্ৰইলাৰ মাংস আনিলে এখেতে।
হয় নেকি।
খালো আৰু তৰকাৰী, তাৰ পিছত আকৌ কিবা কিবি আচাৰ আছিলে লগত। ঘৰতে বনোৱা আচাৰ, দালি ভাত সেইয়া আৰু তেনেকেই। আপোনালোকৰ কি বনালে।
জি হেৰি বনালো, লোকেল মুৰ্গী বনালো। এয়া কোলা কছো যে কোলা কচু দি এনেকে লোকেল মুৰ্গীখিনি বনাই তেতিয়া কচুখিনি দি পেলাই সেনেক বনাইছো বহুত ভাল খাৰ দি খাই, খাৰ দ খাৰ অকমান দিব লাগে
অ'! খাও, খাও। আমাৰ মানে হেৰি, ক'লা কচু দিয়ে, তাৰ পিছত আকৌ হেৰি দিও বনাই এইটো, কলডিল যে, কলডিলটো বনাই।
অ কলডিল দি কেনেকে বনাই? কলডিল? অ' খাই পোৱা নাই বাৰু লোকেল মুৰ্গী দি, এনে কণী দি ভাজি খাই পাইছোঁ। লোকেল অ', হেৰিটো, কলডিলটো কেনেকে বনোৱা?
এ পঢ় মানে সৈইখন যে, পিচি সেইখ হেৰি কৰি ল'ব পাৰি যে, পিচিব পাৰি। পিহনা অ', পিহনাখনত পিচি পিহি লওঁ আৰু, তাৰ পাছত মাংস যেনেকে বনাই তেনেকে বনাই বনাই থাকি আৰু মানে মাংস দিয়া পিছত যেনেকে আলুটো দিয়ে তেনেকে আলু টো দিয়াৰ দুই তিনি মিনিট মানৰ পিছতে মানে সেইটো কলডিল খিনি দি দিব লগে আৰু পিহি থোৱা খিনি। তেনেকেই বাকী কি একে মানে?
অ' সেনেকেই বনাই নিজে অ', মই আকৌ এদিনোঁ খাই পোৱা নাই যে এনেই লোকেল মুৰ্গী দুড খালেও এতিয়া বনাই কচু দি বনাই খাই পাইছোঁ, সাৰ দিয়ে, তেনেকে হেৰিও মোৰ আকৌ কলডিল দি
অ'! গাছ টেঙা দি খাই পাইছে নাই?
গাছ টেঙা দি মান মই খাই পোৱা নাই কিন্তু মাং
উম, অ', অ'হ কুকাৰত দিলেই হ'ল, খাই ভাল লাগে কিন্তু, অ', চবৰে সোৱাদ বেলেগ-বেলেগ মুখৰ।
হয় হয়, মানুহজনে খাই কিন্তু আমাৰ। সোণা মাছ যে, সোণ মাছ, কৰে। আমাৰ গাঁৱত মানুহে মানে কি সোণা মাছ, সৰু-সৰু বেচা মাছ যে। তে আনি লয় তেতিয়া, হেৰিবোৰ পিটিকি
অ! অ', অ!
ধুনীয়াকে ৰ'দত শুকাই তেতিয়া আকৌ ঢেঁকীত খুন্দে ঢেঁকীত খুন্দিলে মানে সি ব কচু যে বৰকচু দিয়ে তাৰপিছত নহৰু দিয়ে আদা দিয়ে তেনেকে ঢে কীত খুন্দি তেতিয়া মানে বাঁহৰ চুঙা যে
অ', বাচ, বাঁহৰ চুঙাল
বাঁহ চুঙাত ভৰাই থৈ দিয়ে ভৰাই থৈ তেতিয়া সোপা মাৰি থৈ দিয়ে তেতিয়া যেতিয়া কেতিয়াবা তৰকাৰী চৰকাৰী নাথাকে নহয় তেতিয়া তাকে অকমান বনাই, বনালে তেতিয়া লাও পাত দুটামান কুটি দিব।
অ খাই ভাল লাগে চাগে ন খাই পোৱা নাই বাৰু অ নাই নাই তেনেকে খাই পোৱা নাই যেনিবা অ খাই চাব লাগিব
অ বহুত ভাল লাগে খাই মই তুমি শিকোৱা কলদিল টো বনাই খাম। আৰু এতিয়া মই যে পোণা মাছ কেনেকে খাও সেইটো তুমি খাই চাবা
উম খাব লাগিব অ তাৰপিছত এনেই ব্ৰইলাৰ মাংসত হেৰি দিও ব্ৰইলাৰ মাংস আনিলে মগু দালি দিও বনাওঁ। মগু দালিটো সেনেকে আৰু খাওঁ খাওঁ মাটি দালি মই বৰ ভাল পাও মোক
অ বহুত ভাল পাও মাটি দালি মাটি দালি খাৰ দি পেলাই
অ খাৰ নহৰু দি বনালে ভাল লাগে মই টেঙা মানে বিলাহী দি পেলাই বনোৱাত কে খাৰ দি বনালে বেছি ভাল পাওঁ অ অ বৰ ভাল লাগে খাই।
অ আমি মাটি দালিটো মানে সিজাই থৈ দিম সিজাই থৈ দি তেতিয়া তেনেকে বা পানীত আগে সিজাই লওঁ সিজাই লৈ তেতিয়া অলপ পিছতে খাৰ খিনি দিওঁ খাৰ খিনি দি তাৰ পিছতহে তেল মাৰি দিওঁ পিছত তেল মাৰি দি
অ' আমাৰো তেনেকোৱাই কৰে যেনিবা প্ৰথমতে ভিজাই থৈ দিয়ে তাৰপিছত বইল কৰি লয় কুকাৰতে তাৰ পাছত মানে লাহে লাহে।
হ খাৰ দিলে খাৰ দিলে মানে কুকাৰত নিদিলেও সিজি জাইছুন আগে।
অ বাৰু সেইটো মই নিজে বনাই পোৱা নাই আমাৰ মায়ে বনাই মই সেইকাৰণে ইমান তা ভালকে নাজানো সেইটো।
অ অ এতিয়া বিয়া হল আৰু এতিয়াও বনাব নাজানা কেতিয়া শিকিবা আৰু
এ শিকিম আৰু ল ল লাহে ধীৰে দুইজনী মা এতিয়া গাভৰুো হৈ আছে
হয় নেকি অ তোমাৰ ভাগ্যখনে ভাল। দিয়া নহয়। অ বোৱাৰী হৈও যদি তুমি বহি বহি খাব পাইছা।
অ এ ইমান মানে বস্তু। নাজানো আৰু শাহু মায়ো জানেই বনাবলৈ।
হয় নেকি এ আগৰ মানুহে তোমাৰ চব বস্তুয়ে জানে আগৰ মানুহক তুমি বলে বলে নোৱাৰিবা এতিয়া আমাৰ মাহত যিমান বস বস্তু টো বনাব পাৰে আৰু কাম কৰিব পাৰে। আমি সেইখিনি আধাও নোৱাৰোঁ আৰু আমি যি। সেই খিনি পাৰো আমাৰ ল'ৰা ছোৱালীও নোৱাৰে।
অ' নোৱাৰিব নোৱাৰিব হয় কথাটো অ আপুনিতো এতিয়া আমাৰ মাহঁতৰ বয়স। হ'ব হয় হয়।
হা
আপুনি বোলো আমাৰ মাহঁতৰ বয়সৰে হব।
অ হয় এই হেৰি আমাৰ মা যে আমাৰ মা যে ষাঠি বছৰ হ'ল। তথাপিও
অ আমাৰ আতা ষাঠি বছৰ হৈছে। অ হয় আমাৰ আইতাও বৰ কাম কৰে দেখো ন মানে এতিয়া এইটো বয়সতো মানে ঘূৰি ফুৰে। পুৰা।
অ বহু ষ্ট্ৰং আমাতকৈ ষ্ট্ৰং খাই। আমি এখন কাম কৰিলে লচও হ'ব নোৱাৰো। এতিয়া আমাৰ মা একদম। দিনটো কামে কৰি থাকে অকমানো ৰেষ্ট নলয়।
হ হয় দিয়ক।
ডাঙৰ মোবাইল লাগে। সেয়া ক'লে ডাঙৰ মোবাইলো আনি দিলো। আম ডাঙৰ ছোৱালীজনী আনি দিলে ডাঙৰ মোবাইল এতিয়া মোবাইলে সময় নাই সময় নাপায় চাবৰ কাৰণে ইমানে কাম কৰি দিনটো অকণমান বহি নাথাকে
উম, এতিয়া আজি যোগ দিব পাৰিলে নে নাই? পিছে
হা
যোগ দিৱস পালি পালিলে নাই আপুনি আত্মসহায়ক সহায় গোটত আছে নে নাই?
মই গোটত নাই আমাৰ ওচৰৰ মানুহখিনি এয়া নুঠে নটাতহে উঠে। চাৰে আঠটা বাজি যায় তেতিয়া উঠে, আজি কি কৰিছে জানা? পা ছটা বজাতে উঠি গৈছে।
অহ আজি পাঁচটাতে উঠি যাবলৈ হিমন্ত বিশ্ব শৰ্মাই দিলে আৰু কথা দায়িত্ব দিয়াৰ পিছত তেখেতৰ কথানো কোনে পেলাব?
অহ কোনে পেলাব পাৰিব চৰকাৰৰ কথা শুনিবই লাগিব আকৌ পঁচিশ হাজাৰ টকা দিব ধেমালি নেকি। পঁচিছ হাজাৰ দহ হাজাৰকে অহ দহ হাজাৰকে দিলে এতিয়া আকৌ পঁচিছ হাজাৰ টকা দিব
আপুনি পালেনে নাই দহ হাজাৰ টকাটো? আপুনি পালেনেে নাই বোলো?
মই পোৱা নাই মই মানে গোটত নাই যে এইবিলাক ঘূৰি ফুৰিব লাগে যে মানুহজনে সেইকাৰণে নিদিয়ে, এতিয়া ইমান ঘূৰি ফুৰিব না লাগে যেতিয়াই তেতিয়াই মানে যিটি কামতে ঘূৰি - ফুৰিব লাগে আজি বোলে অমুক লাগে কালি বোলে তমুক লাগে সদায় ঘূৰি ফুৰিব লাগে সেইকাৰণে সেইকাৰণে সেই গোটত সোমাব নিদিয়ে। এহ আমাৰ ওচৰৰ মানুহখিনি দেখি নহয় যি ব্যায়াম কৰিছে একদম ব্যায়াম কৰোঁতে কৰোঁতে তাই হামবোৱা খাই পৰি যায়
আচলতে ব্যায়ামটো সদায় কৰিব লাগে এতিয়া এতিয়া এদিনৰ কাৰণে গ'লে সেনেকুৱা হ'বই আৰু
অ সদায় সেইকাৰণে মই কৈছো মই কৈছো এতিয়া পঁচিশ হাজাৰ অ পঁচিছ হাজাৰ টকা পাবি কাৰণে হলে ব্যায়
অ', পঁচিশ হাজাৰ টকাৰ কাৰণে। সেইটোৱে এই বলিউডৰ এক যে শিল্পা চেত্ৰীহঁত তেখেতলোক এতিয়াও কিমান গা গাভৰু গাভৰু দেখি আছে তেখেতলোকৰোটো বয়স হৈছে পঞ্চল্লিশ বছৰৰ ওপৰত হৈছে তেখেতৰ তেখেতলোকৰো ইমান এয়ালৈকে
আমি আকৌ তেনেকুৱা নকৰো যে আমি আমি এলাহ কৰো এতিয়া ৰাতিপুৱা খোজ কাঢ়িব কাৰণেই আমি তথাপিও খোজ ৰাতিপুৱা মানে এঘন্টামান খোজ কঢ়ো আৰু খোজ নাকঢ়িলে গাটো মানে গ লাগিল
সেইটোয়ে সেই স্কুলৰ দিনতে কৰা আৰু যোগ যোগ ব্যাম স্কুলৰ দিনতে কৰা শংকৰদেৱত পঢ়ি ছিলো যে, শংকৰদেৱত কৰায় কিন্তু আজিকালি স্কুল বিলাকত নকৰাই আকৌ
অ নকৰাই আমাৰ ওচৰতে আছিল যে আমাৰ ও ওচৰতে আছে যে কৰা হৰি আম পাই তোমালোক গাঁৱে হব সেপনে পৰা আহে এতিয়া বহুত ভাল মানে এতিয়া আমাৰ আগৰ হেড চাৰজন এক্সিডেণ্ট হল এতিয়া তেওঁ এতিয়া মানে দায়িত্ব দিছে তেওঁ মানে একদম শনিবাৰ শনিবাৰ শ তাই
অ', কৰাব লাগে ন? মানে ধ্যান যোগ কৰিলে এইবোৰ কৰিলে মানুহৰ মানে মেণ্টেলি তেজতো কমি থাকে, চিন্তা চৰ্চা বোৰ বেছি খং নুঠে। খংটো দমন হৈ থাকে। ঠাণ্ডা হৈ থাকে মাথাাতটো বহুত ৰিলেক্স টাইপত হৈ থাকে আৰু।
অ শনিবাৰ চ'ৰা পাতে নাচ গান চব পাতে আকৌ ল'ৰা ছোৱালী বিলাক এতিয়া এ যোৱা শনিবাৰ ল'ৰা ছোৱালী বিলাকক হেৰি কৰিব দি ছে এ ৰাভা দিৱস পালিছে যে এ ল'ৰা ছোৱালী বিলাকৰ চাদৰ মেখল মেখেলা মাৰি আহিব দিছে
অ
নাচিছে প্ৰতিযোগিতা পাতিছে হয়নে আকৌ ৰাভা দিৱসৰ বিষয়ে ধৰি লওঁক কৈছে ল'ৰা ছোৱালী খিনি তেতিয়াহে বুজি পাব, সেইকাৰণে বাইদেৱে মানে গোটেইখিনি বুজাই চুজাই দিছে আও
কি কথা সেইকাৰণে এইটো মানে আগবঢ়াইছে কৰিব লাগিব আৰু এনেক যেতিয়াহে আমাৰ সক
এইবাৰ ডাঙৰকে একদম হেৰি কৰিছে ডাঙ অ আইনা ফিট কৰি আনি যে জন্ম কেতিয়া হৈছিল মৃত্যু কেতি য়া হৈছিল তলত লিখি দিছিল যে আৰু ল'ৰা ছোৱালীবিলাক দে খোৱাই দিছে এইটো জন্মৰ দিন এ এইটো ধৰি লওঁক উম, মৃত্যু দিন ধুনীয়াকে লিখি দিছে ল'ৰা ছোৱালী বিলাকে এতিয়া বুজি পাইছে।
সেইটোয়ে আজিকালি নাইকিয়াই হৈছে এইবিলাক বুজিয়ে নাপায় বহুত তে কথা পা ৰ এইবিলাক এই বিলাক আগৰ দিনৰ মানুহৰ কথা। চাবচোন, আপোনাৰ নাতিপুতি বা আমাৰো নাতিপুতি হোৱাৰ পিছত জুবিন গাৰ্গকে চিনি নাপাব যেন।
চিনি নেপাব। শিকাব লাগিব। আমি ডাঙৰে কৰি দিব লাগিব তেতিয়া।
আমি বুজাই সোমাই দিলেহে, তেহেত লোকেও বুজি পাব। সেইটোয়ে আৰু, এ স্কুলত এতিয়া ল'ৰা ছোৱালী বাকিবোৰ বেছিভাগ স্কুলতে থাকে। বেছি সময় তই স্কুলত যদি, এইখিনি ঠিক শিক্ষা ভালকে দিয়ে, তেতিয়াহে ভাল হ'ব।
অ' তেতিয়াহে ভাল হ'ব, আকৌ এতিয়া ন! চবে প্ৰাইভেটতো পঢ়াব নোৱাৰে, এতিয়া চৰকাৰী স্কুলত পঢ়ালে এতিয়া চৰকাৰী কাম বিলাক এতিয়া পুৰা হেৰি হ'ব লাগিব।
পাব্লিক স্কুলত বিশেষকে এইবিলাক বেছি নেদেখায়। এতিয়া দেখাইছে যদি ভাল কৰিছে। আগতে নেদেখায় চৰকাৰী স্কুলত। মানে শুনোঁ ন। আমি যিখিনি কৰি আহোঁ, আমাৰ লগৰ বন্ধুক যদি কিছুমান চৰকাৰী স্কুলত পঢ়া কথা সুধোঁ, নাই আমি নকৰোঁ এনেকে ক বন্ধহে দিলে, তেনেকে কৈ থৈ দিয়ে মানে। সেইটো কাৰণে পিছত মানে এতিয়া ভাবিছোঁ। বিজপি চৰকাৰ অহাৰ পৰা কিন্তু বহুতখিনি ভাল কাম কৰিছে কিন্তু দেই। সেইটো এটা ভাল কথা। আগতে তেনেকুৱা নাছিলে, এতিয়া অকল মানে এজনোঁ স্কুলে মানে ক'ব নোৱাৰিব, এজনোঁ মানে শিক্ষাৰ্থীয়ে ক'ব নোৱাৰিব যে, আমি চৰকাৰী স্কুলত পঢ়ো কাৰণে আমাক পঢ়া শুনা ভাল নহয়, নোৱাৰিব। অ হ'ব দিয়ক নহ'লে।
অ! অ! অ!